অহ কি কৰি আছা?
এ এনে শুই আছো তই?
ময়ো এনেই আছো ব্যস্ত আছা নেকি?
মোৰ মাতটো শুনি আছে নে?
কমকে আহিছে বাৰু।
অ মই শুনা নাই তোৰ মাতটো ভালকে।
হেল্ল'।
অ অ হুঁনচো হুনচো মোৰটো সুনিচা
অ হা ব্যস্তটো নাই?
নাই নাই নাই।
অ এ এটা কথাল অ এটা কথা আলোচনা কৰা কৰ্বা কাৰণে হে কথা মানে কি আৰু এনে বস্ত নাই যদি আলোচনা কৰো আৰু বানপানীৰ কথা
ইতাতো লাহে লাহে আৰম্ভ হৈছে? এতিয়া টো যিবিলাক আপাৰ আ- চামাছে শটো এইটো চাইদে আৰু হৈছে মানে উজনিৰ ফালে বেছিয়ে মানে তোৰ ভয়ংকৰ পৰিস্থিতি হৈ আছে। তাতে সিফালে দলং ও ভাঙিব। বিচি নহ হয়নে ৰে'লৰ দলং এখন
আহ এতিয়া তই বানপানী ধৰ কিছুমান বাান মানে কি তই ভাবানে বান পানী হোৱাত আমাৰ মানুহৰ কিছুমান হাত আছে বা মানে মানুহৰ কিছুমান ভুলৰ কাৰণে বানপানী বিলাক হৈছে সেনেকুৱা। ভাবা নাই?
মানুহৰ ভুল মানুহৰ ভুল বুলিতো এতিয়া মোৰ নালাগে কাৰণে প্ৰকৃতিৰ প্ৰাকৃতিক দুৰ্যোগ এটা বানপানী যিহেতু প্ৰকৃতিৰ পৰা যেনেকে এতিয়া বৰষুণ দিয়ে এতিয়া এ যিলাক পাহাৰীয়া অঞ্চল অঞ্চল আছে পাহাৰীয়া, অঞ্চলৰ পৰা আহ পানীতো নামি আমি আহি আহি ভৈয়ামত পৰে। ঠিক তেনেকুৱা আৰু কথাটো এয়া মানুহটো ইচ্ছা কৰিতো পানীটো ঠেলি নে দেই বা হেৰি নকৰেই
এতিয়া এই যিবিলাক ওখ ওখ জল আছে এতিয়া ধৰক অৰুণাচলৰ পৰাও পানীটো এৰি দিয়াৰ কাৰণে আমাৰ অসমত অসমখন প্লেইন এৰিয়াৰ কাৰণে উজনিৰ ফালে তোমাৰ কিবা হ'ল বানপানী হ'ল। যদি আকৌ অসমখনো সেই পাহাৰীয়া হলে আকৌ সেই যিটো মজ মিজোৰাম নাগালেণ্ড আছে সেইটো ছাইডত বৈ গল হয়। ঠিক তেনেকুৱা আৰু।
উম কিন্তু তই আমাৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লি বানপানী কিন্তু স মই বুজি পালো কিন্তু এটা এনেকুৱাও বান ধৰণৰ বান বানী আছে যিটো কৃত্ৰিম বান পানী বুলি শুনা যায়।
অ অ অ সেইটো অ সেইটো কাৰ অ সেইটো মানুহৰ কাৰণে হয় বুলি কি অকম ভাবা। বাৰু কাৰণ মানুহে এতিয়া ঘৰবিলাক বনাই কিন্তু উম ধৰ নলা পানী যাবৰ কাৰণে নলা নৰ্দমা বিলাক নবনায়।
উম
এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানীয়ে বেছিকে হয়। কাৰণপানীতো ওলাই যাবাগে কোনো ৰাস্তা নাই সেইকাৰণে এ জইন হৈ থাক সেইকাৰণে আৰু তাতে পানীটো হয়।
অ হয় আৰু তই বানপানী হ'লে কাৰণ আমাৰ কি হয় বানপানী প্ৰত্যেক ব বছৰে অ বিভিন্ন ৰাজ্য বিভিন্ন জিলাত বা বিভিন্ন অঞ্চলত আহ বানপানীয়ে বহু কেইখন ঘৰ নষ্ট কৰে। যাৰ ফলত বিভিন্ন মানুহৰ মানে বহুখিনি ক্ষতি হয়। আৰু এই ক্ষ্যতিৰ পৰা ধৰ কিছুমান মানুহে এনেকুৱা মানুহও আছে আমাৰ অল অঞ্চলত বা আমাৰ সমাজ কিছুমান এনেকুৱা মানুহ আছে। যিবিলাক বহুত ধৰ দৰিদ্ৰ পৰিয়ালৰ হয় আৰু নিজ পজৰ যিখিনি দিনটোৰ যিখিনি। লোৱা সিখিনি তেওঁলোকে বহুত কষ্ট কৰি আহ মানে মিলাই আৰু কিন্তু সেই মানুহখিনিৰ যদি বানপানীত তেওঁলোকৰ ঘৰ হয় ধ্বংস হয় বা যিখিনি পোহনীয়া জন্তু আছে, সেইখিনি ধ্বংস হয় তেতিয়া সিহঁতৰ জীয়াই থকানে এটা উৎসাহ বা যিটো লৈ জীয়াই আছে। সেইটো জ লৈ জীয়াই থাকিবই নোৱাৰে আৰু উ তই ভাবা নে মানে মানে আমাৰ
ত' গোটেই বানপানী এতিয়া ধৰ যিবিলাক দুখীয়া মানুহৰ ঘৰ আছে, সেইবিলাক গোতেই উটুৱাই লৈ যায়।
সেইটোয়ে আৰু এতিয়া বানপানীয়ে বহু মানুহক মানে মাৰিছেও আচলতে
অ'।
বহুত সৰু, সৰু, সৰু ল'ৰা-ছোৱালী মৃত্যু মুুখতো পৰছি মানে
এ দুখীয়া মানুহ খিনি বহুত কষ্ট হয় বা কিছুমান ধনী মানুহো এতিয়া এ যিবিলাক ভয়ংকৰ বানপানী আহে, তোমাৰ সেইবিলাকে ধৰা বিল্ডিং বিলাকো উটুৱাই নিয়া আমি দেখা পাও। যিবিলাক এই ধৰা উত্তৰ ভাৰতৰ ফালে বেছিকে যি যিখিনি পাহাৰীয়া অঞ্চল আছে। স সেইবিলাক অঞ্চলত তো বিল্ডিংবিলাকো মানে মানুহে বহুত ক্ষতিগ্ৰস্ত কৰে আৰু বানপানীটো। এতিয়া বানপানীৰ যদি ধৰা এতিয়া কমাবৰ বাবে আমি নদীবিলাকত, নদীবিলাকৰ কাষে-কাষে মথাউৰি বন্ধাতো উচিত বা চৰকাৰে ইয়াৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। আজিকালি এতিয়া চৰকাৰ বিলাক
হেৰি তোমাৰ যিবিলাক বানপানী হোৱা ঠাই সেইবিলাক প্ৰশিক্ষণ কৰি কেনে মানে চাই তেনে তেওঁলোকক অলপ মানে সিহঁত, তেওঁলোকে চলিবৰ বাবে অলপ সাহায্যও গ্ৰহণ কৰে বুলি শুনিছো মানে দেখা টি, ভি বাতৰিত সেইটো ভাল কাম। সেইটো ভালেই কাম বাৰু
আৰু অকল বোলে চৰকাৰে বুলি নহয়। বিভিন্ন আজিকালি ইউটিউবাৰ্চ বহুত আছে ত' সেইবিলাকেও নিজৰ সামৰ্থ অনুযায়ী যিখিনি পাৰে আচলতে সেইখিনিক আহ বহুখিনি সাহাৰ্য দি আহিছে বা দিছে কিন্তু আমাৰ সমাজত এনেকুৱা কিছুমানো মানুহ আছে যিবিলাকে সাহায্যৰ। অ' মানে ধৰা দিব যায় কিন্তু তাৰ সাহায্য লোকৰ মেইন যিটো সে থাকে মানে সেইটো সাহায্য হিচাপে ন' তাকে সেইটোক ফটো উঠা থাকে, তই সেইটোক লৈ কি ভাবা?
কিছুমানে এতিয়া দেখাবৰ কাৰণেও এতিয়া এ মানে ধৰা তোমাৰ এ এনেই ফটোটো উঠাই দিয়ে বা তেওঁলোকক মানুহ বুলি গণ্যই নকৰে দুখীয়াখিনিক এচাম মানুহে আৰু যিবিলাক মানে ধনী মানুহ আছে তো এনেকৈ অলপ বেয়া লাগে বাৰু এনেকুৱা কৰিব নালাগে মানে এতিয়া সেইবিলাকতো কিছুমান আইন লগাই দিব লাগে। এ কি বুলি কয় মানে এতিয়া মানুহে ধৰা তোমাৰ এ এতিয়াতো বানপানী বিলাক। কিয় হয়, চাবা এতিয়া বানপানীৰ এই মানে যিটো হেৰি হাৰত বাঢ়ি গৈ আছে, আমাৰ এতিয়া ব্ৰহ্মপুত্ৰৰ পানীও বাঢ়ি গৈ আছে। লাহে-লাহে এনেকৈ হ'লে মানে গোটেইবিলাক কে ধৰা ধ্বংসৰ পথাৰ এতিয়া এই
আৰু এতিয়া মই ভাবো হা আমাৰ এতিয়া ধৰি লওক উৎপাদিত কলেই প্ৰাকৃতিক দুৰ্যোগ মানুহক দুগ দিব নৰে হয় বাৰু কিন্তু এনেকুৱা কিছুমান মানুহ আছে মানে এনেকুৱা কিছুমান গাওঁ অঞ্চল, পিছপৰা গাঁও অঞ্চল আছে আচলতে তে বিলাকত বানপানী হ'লে ধৰ গোটেই যিখন বাঁহৰ দলং আছে বা এনেকুৱা সৰু সুৰা দলং যিবিলাক আছে, সেইবিলাক উটুৱাই লৈছে আৰু তেওঁলোকৰ মানে
আগত আগতেতো সৰু দলঙৰ কথাতটো বাদে এতিয়াতো পকা দলঙো উটোৱাই লৈ যায় বানপানীয়ে।
অ সেইটোৱে। আৰু উম সেইটোৱে এতিয়া কিছুমান মথাউৰি বাৰু চৰকাৰে-
পটন হৈ গৈছে। মানে সেইকাৰণেতো মানে এইবিলাক প্ৰাকৃতি দুৰ্যোগবিলাক আজিকালি সঘনে হৈ থাকে।
সঘনে হৈ থাকে উম। এতিয়া আহ বহুত আগত, মই শুনিছিলো বানপানী তোমাৰ এয়াৰ পৰা হয়, মানে এয়াৰ মানে কি কম এই যে উম কি বুলি কয় এইটো, ভাঙি মথাউৰি মথাউৰি ভাঙি, মথাউৰি ভাঙে অ হয় কিন্তু এতিয়া ব- খিনি জেগাত মানে মথাউৰিতটো বহুত ওখত অ বনাই বাৰু ওখত যাতে আৰু বেয়া হৈ নাযায় মথাৰিতটো ভাঙি নাযায় আচলতে। সেনেকুৱাকে বনাইছে। কিন্তু এনেকুৱাও কিছুমান গাওঁ আছে যিবিলাকত এতিয়াও ধৰা অলপ পিছ পৰি আছে মোৰ মতে চে চৰকাৰে সেই গাঁওখনক অ মানে গুৰুত্ব দিয়ক বুলি ভাবো কাৰণ এয়া চৰকাৰ যিহেতু গোটেইখিনি চাই আছে লাহে লাহে চাই আছে লাহে লাহে চা আৰু অ মই ভাবো সেইটোও কৰিব লাগে আৰু অ মোৰ মতে গুৱাহাটী এতিয়া মই কলো যে, কৃতিম বানপানীৰ কথা মানে এতিয়া গুৱাহাটী খন মানে মানুহ সেইটো মই ভাবো মানুহৰ কাৰণে হৈছে। কাৰণ প্ৰাকৃতিক, বৰষুণ কোনো চৰকাৰ বা কোনো মানুহে ৰখাবা নোৱাৰে। কিন্তু সেই মানুহখিনিয়ে- যিখিনিয়ে-
কিন্তু সমস্যাৰ সমাধান আছে গম পাৱনে? চৰকাৰেটো সমাধান কৰিব পাৰে।
সমাধান কৰিব পাৰি-
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
অ মোৰ আছে মই শুনি আছো তই শুনা নাই
অ অ কচোন
মানে এই চৰকাৰে কি মানুহ, মানুহ বিলাকে যে ঘৰ বনাই আছে, সেইবিলাকত উ মানে কিছুমানেতো নলা যিবিলাক নালি ৰাখে, সেইবিলাক ৰাখাই নাই। তাৰ ফলত তেওঁলোক কৰ পানীখিনি মানে ক'তো যাব নোৱাৰা হৈ গৈছে।
উম।
সেইটো এটা কাৰণ হৈ বৈছে মানে ডাঙৰ এখন মহানগৰত আৰু দেই। আৰু অ এতিয়া মানুহখিনিয়ে অলপো মাটি এৰি নিদিয়ে মানে গুৱাহাটীখনত তুমি চাবিচোন অ ধৰ অলপ মাতি থাকিলে মানুহখিনিক কিনিলা বিল্ডিং বনালা, ত আৰু সেই মানুহখিনি বিল্ডিং বনালা, ভাল কথা উন্নত হৈ আছে। কিন্তু, সেই মানুহখিনিয়ে যে লেতেৰা কৰে।
অঁ সেইটোৱেটো, এতিয়া কিছুমানেই ওপৰৰ পৰাও পে মানে জাবৰ- জোথৰবিলাক পেলাই ত ল'লে একৌ বানপানী হ'লে সেইবিলাকে লেতেৰা হৈ যায়, গোন
আৰু, নলাবিলাকত অ সেইকাৰণে নলা বিলাকত পানী সোমাব নোৱাৰে কাৰণ আগৰ পৰা। ভৰ্তি হৈ থাকে।
সেইটোয়েতো আৰু এতিয়া কি হৈছে জানে বহুতো মানে গছ গ-ছনি কাটি পেলোৱাৰ ফলত মানে বানপানীৰ হাৰটো মানে বেছি হৈ গৈছে। কাৰণ গছ -গছনিয়ে পানীতো ধৰি ৰা নো- নোৱাৰে, নোৱাৰি কাৰনে গোটেই মানে বান পানী পৰি পেলাই মানে গোটেই ঠাইখিন খিনি অঞ্চলটোৱে মানে বানপানী কৰি পেলাই। আৰু এতিয়াও মানে দেখা পোৱা যায় কৰবাত কৰবাত মানে এতিয়া মানুহৰ বেয়া লাগে কিছুমান যেতিয়া ধৰা তোমাৰ এ ধৰা কিছু মানে ফাৰ্ম, ফাৰ্ম খুলিয়ে ধৰা গাহৰি ফাৰ্ম এ হ‌ওক বা গৰু ফাৰ্ম এ হ‌ওক বঢ়িয়াকে মানে খুলি কেনে তেওঁলোকে জীৱিকা উপাৰ্জন কৰে। কিন্তু সেই ফাৰ্ম বিলাকে বানপানীয়ে উটুৱাই লৈ যায়। আমি দেখিব পাও বহুতো জাগাত।
উম আৰু এটা মই ভাবো, উম সেইটোৱে। এতিয়া কৃষক আমাৰ যিটো কৃষ কৃষকৰ সমাজ আছে। কৃষকসকলে প্ৰত্যেক বছৰে এটা কাৰণে ধৰা মনত ভয় বান্ধি থাকিব লাগে, যে আমাৰ এইবাৰ
বাৰিষা কালতো অ খেতি বাতিও নষ্ট কৰে ন, খেতি বাতিওতো নষ্ট কৰি যায়, কিমা
সেইটোয়ে খেতি -বাতিখিনি নষ্ট কৰে। এখন সেইখিনি খেতিৰ ওপৰত এ খন ঘৰৰ এ ঘৰ এখন নিৰ্ভৰ কৰে, মানে খে খেতিখিনি ভাল হলে এখন ঘৰ ভালদৰে চলিব পাৰিব সেইটোৱে।
সেইটোৱে ত এতিয়া।
দে বিসেশত কথা পাতি ভাল লাগিল মানে কি আৰু অ অ।
বৰ্তমান আৰু চাগে হাৰটো বাঢ়িব। এতিয়া আকৌ এদিন বাৰু আলোচনা কৰিম এইটো বিষয়ত, ৰাখিছোঁ দিয়া দিয়া অঁ।